হেল্ল'
শুনা পাইছা হেল্ল'
হেল্ল'
অ শুনি আছা নে?
অ অ শুনি অলপ অলপকে শুনা পাই আছোঁ কি কৰি আছা একেলগে সুধিছো মই এনেই মই এনে হেল্ল' মই এনেই বহি আছোঁ তুমি কি কৰি আছা
মই ময়ো এনে বহি আছোঁ বাকী খবৰ ভালনে?
অ ভাল তোমাৰ
অ আছো ভালে
অ বাকী ফেমিলি মেম্বাৰছ ঠিকে আছে চব
অ আছে ভালে তোমাৰ ঘৰত ভালে আছে?
অ অ ভালে আছে ৰ'বা চব দিয়া তোমাৰ এতিয়া জুলাই মাহৰ কাৰণে বন্ধ পাইছা অ অ। মই এই আজি ফুৰিবলে গৈছিলোঁ অকণমান ইমান বৰষুণ। এই বৰষুণে বৰষুণে গৈছোঁ পূৰা তিতি আহিছোঁ
অ হয় ৰাতিপুৱাৰ পৰা বৰষুণেই দি আছে।
সে কি কৰিম আৰু চব ডুবি যায় অলপমান বৰষুণ দিয়াৰ লগে লগে
অ
বানপানীৰ প্ৰব্লেম আৰু তোমাৰ এই তুমি বন্ধ পাইছা এতিয়া জুলাইত
অ কলেজ বন্ধ আছে বাট আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে।
ইন্টাৰ্ণশ্বিপত মৰ্ণিঙৰ পৰা বৰষুণ দিলে প্ৰব্লেম হয়নে? জব যাবৰ কাৰণে।
অ প্ৰব্লেমটো হয়, তাতে পানী হয় যোৱাত অসুবিধা হয় আমাৰ।
সেইটোৱে ম মই আজি গ'লো ওলাইকে কিন্তু ইমান বেয়াকে গাটা এটা ওলাইছে পানীৰ মাজত নপৰি বাছিলোঁ নপৰিলো আৰু বাট সেইয়া আৰু ইমান দিগদাৰ।
সেয়া বৰষুণ হলে আৰু চব ফালে পানী হৈ যায় দিগদাৰে হয়।
ৰাতিত তিতি আহিছো পুৰা মানে সুৰ হৈ গৈছে
অ আৰু ক'তো ফুৰিব যোৱা নাই? হেল্ল'।
ৰেইনিজ চিষ্টেমটো অলপ ভাল অলপ এলিষ্ট ৰাস্তা এনখিলিকি তোমাৰ
হেল্ল'।
প্লেন বনাই থাকো মানে ফুৰিব। শুনিছা?
অ তোমাৰ আৱাজটো অহা নাছিল ভালকে নেটৱৰ্ক ইছু।
অঁ এতিয়া এতিয়া পাইছা?
অঁ কি কৈ আছিলা?
নহয় মানে প্লেন বনাওঁ ক'ৰবাত যাবলে কিন্তু। তাৰপিছত ইমান দিয়ে চব কেনচেলেই হৈ যায়।
উম বৰষুণৰ কাৰণে ক'তো ওলাব নোৱাৰি।
তুমি গৈছা ক'বাত?
মই এতিয়া ক'তো যোৱা নাই বাৰু, যোৱাৰ প্লেন আছে। ইণ্টাৰ্ণশ্বিপ শেষ হ'লে যাম আৰু ফ্ৰেণ্ডৰ লগত অলপ ফুৰিব বাহিৰত।
অঁ অঁ। থাকাকে ক'ৰবাত বাহিৰত যাবা নেকি? মিজোৰাম হওক বা কিবা নাগালেণ্ড ক'ৰবাত যাবা নেকি?
সেনেকেতো যোৱা নহয় কতো, ফেমিলিৰ লগতে যোৱা হয় গ'লে।
অঁ অঁ সেইটোও এটা ভাল।
অ সটো যাব ইচ্ছা আছে এনেকে অকলে দূৰত থাকি। এক্সপ্ল'ৰ কৰি।
অঁ মই। ফ্ৰেণ্ডছৰ লগত কেতিয়াবা যাওঁ বাৰু, কেতিয়াবা মানে পেৰেণ্টচে পাৰ্মিশন লৈ কিনে দিলে যাওঁ আৰু।
অ ক'ত ক'ত যাই পাইছা তুমি?
তোমাৰ শ্বিলং চাই গৈছো আৰু এই তিনটাই আৰু বেছি জাগগা যাই পোৱা নাই মোক।
অ তোমাৰ এনে ক'ত যাব মন আৰু ফিউচাৰত?
নৰ্থ ইষ্টখন ঘূৰিব বহুত মন আৰু, এইটো বছৰত যদি গোটেই নৰ্থ ইষ্টখন ঘূৰিব পাৰোঁ। চব জাগা নহয় এবাৰ এবাৰ চব জোগাত এবাৰ এনেকে। অ সেইটোৱে কাৰণ বাহিৰত তোমাৰ অ ধুনীয়া জানি। হয় নৰ্থ ইষ্টখন একচসুৱেলি বহুত ধুনীয়া জেগা হয়। বাকী তুমি বেলেগত গ'লেও সিমান এটা পলিউচন হওক বাট। কিবা প্ৰব্লেম ৰেচিজিম হওক কিবা বহুত বহুত আছে ন বহুত। ধৰণৰ প্ৰব্লেম আছে ছেফটিৰো হা। ধুনীয়া সেইটোৱে। সেইটো কাৰণে এইটো জেগা বহুত ভাল পাওঁ। গ্ৰেটফুল কি লাইক এতিয়াতে জন্ম হ'লো বহুত ভাল লাগে এইটো হ জানেই।
সেইটোৱেইটো। মই এনেই শ্বিলং যাই পাইছো।
অঁ।
অ'।
অ তাতে এবাৰ দুবাৰ গাই পাইছো। আৰু মই সেনেকে যোৱা হোৱা নাই এতিয়ালৈ বাট যাম ইন ফিউচাৰ। এতিয়া পঢ়াটো চলি আছে। যিহেতু পঢ়াটো আগত। কমপ্লিট কৰি লওঁ তাৰপিছত আৰু ফুৰিম আৰু।
দিয়া আৰু কোৱা। আজিতো এনেই ম'ম' খাবলৈ গৈছিলোঁ বাহিৰত ওলাই পানী খাইথি পিনে গৈছিলোঁ। বহুত টেষ্টি ম'ম'টো খাবলৈ।
অ তাৰে ম'ম ভাল লাগে ন?
তুমিও যাব পাৰা বৰষুণো দি আছে ন বৰষুণৰ টাইমতটো ম'মো আৰু টেষ্টি লাগে।
অ ভাল লাগে মম' বনাব জানানে নাই?
অঁ বনাব ঘৰত বনাওঁ বাৰু কেতিয়াবা কিন্তু ম'ম' বনাওঁতে বহুত টাইম লাগে ন।
উম টাইম লাগে ত ঘৰত বনাই খালেও ভাল বাহিৰৰ বস্তু। তটো ইমান হাইজেনিকো নাথাকে।
অ সেইটো হয় কিন্তু সেইটো মানিব লাগিব বহুত ষ্টামাক ইচু তো বা কিবা প্ৰব্লেম আহিয়ে যায়।
অঁ বহুত বেমাৰ আজাৰ হয় ফাষ্ট ফুড খালে আজিকালি।
সেইটো হয়,
তো ঘৰত বনাই খোৱাতোৱে মই প্ৰিফাৰ কৰো।
মোৰো এতিয়া টাইম গ'লেও ইয়াতে বনাই খালে বেছি ভাল।
উম তুমি এনে কি কি বনাব জানা?
মই এনেই জানো ম'ম', পাস্তা, চাওমিন, এনিথিং লাইক চাইনিজত ম'ষ্টলি মই পাৰোঁ ফ্ৰাইড ৰাইচ হওক বা- চিকেন তোমাৰ এই এই কে এফ চিত যে থাকে সেই টো এয়াৰ ফ্ৰায়াৰত কৰিলে মোৰ ধুনীয়াকে বনে। চ তেনেকে খাব পাৰে অ, অ, অ আহিবা, আহিবা। তুমি ফ্ৰী থাকিলে তুমি এদিন কল কৰি দিবা আহি যাবা মই চিকেন লৈ আহিম বনাই দিম তোমাক।
হ'ব দিয়া ভাল লাগিব।
মানে ইমান লাইক সিহতৰ নিচিনা নহয় বাৰু কাৰণ আমি তেলত ডুবাই ডুবাই ভাজি নাভাজো ত। ইয়াতে নৰ্মেল আৰু কনফেক্সাৰে ধুন বেয়া নহয় কিন্তু খাব পৰাই হয় আৰু।
অঁ,
ইয়াতে আৰু বেলেগ এইবোৰ আদিনা মট চট দিয়া নাযায় ন যিটো।
সেয়ে আৰু, ঘৰত বনাই খালে আৰু ভাল বাহিৰতকে।
অঁ অঁ সেইটো হয় কিন্তু। দিয়া আৰু তোমাৰ কলেজত কি কি পঢ়ালে কি কি চাবজেক্টছ কিবা
মোৰ এতিয়া ছাবজেক্টটো এইবাৰ মোৰ ফৰ্থ চেম ক্লিয়াৰ হ'ল
অঁ
মেজৰ এডুকেশ্যনতে আছে
অঁ ভাল ভাল মোৰ চাইকলজি মেজৰ মোৰ
অঁ
অক অলম'ষ্ট ছেম জেগাই হৈ যায় আমাৰ যদি তুমি পি এইচ ডি লৈকে যাব পাৰা এডুকেশ্যনৰেলে নাচলৈকে তোমাৰ চাইকলজিয়ে হৈ যাব অলমষ্ট গোটেইখিনি।
তোমাৰ এনেই ফিউচাৰত কি গ'ল লাইফত?
এতিয়াতো গ'লটো থেৰাপিষ্ট হৈ কিনে এটা নিজৰ এন জি অ' বা কিবা খুলিব পাৰিলে ভাল লাগিব বাৰু অনাথ আশ
নাইচ নাইচ ভালে কিন্তু এইটো ঠিকে ভাবিছা।
মোৰ ভাল লাগে সেইবোৰতে মন আছে বাৰু
মোৰো ইণ্টেৰেচ্ আছিল চাইকলজিচত
অ
কিন্তু লৈ ললো এডুকেচন
একো নহয় তুমি এডু এডুকেশ্যনৰ পৰা অলপমান ৰাস্তাটো ল'ম হয় কিন্তু তুমি এজ এ চাইকলজিৰ প্ৰফেচা প্ৰফেচাৰ লাইনটো তোমাৰ কাৰণে বহুত ভাল হ'ব অ সেইটোৱেতো কৈছো প্ৰফেচৰটো তোমাৰ কাৰণে বহুত
খুব ভাল এণ্ট্ৰেন্স এক্জাম বিলাক দি থাকিলে পিছত কিবা পোৱাই যাব জব
জ গভমেণ্ট জব বা কিবা সেইবোৰতো তুমি কৰিব পাৰা তাৰেপিছত তোমাৰ গভমেণ্ট জব তুমি মানে ষ্টাৰ্ট দিবই পৰা হৈছে আৰু কেইদিনমান পিছত মানে সেই খতম হোৱাৰ পিছত তৈয়াৰি ষ্টাৰ্ট কৰি দিবা আৰু লাহেকে
অঁ ভাবিছোঁ বি এড কৰোঁ নিকি ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত
অ সেইটো পৰা গ'ল সেইটো এটা ভাল হ'ব বি এল এড কৰি থলে
এ লাগে এতিয়া চবকে ইণ্ডিপেণ্ডেণ্ট হবৰ কাৰণে জব লাগে এটা
এই চব সঁচাকে সঁচাকে ইণ্ডিপেণ্ডেঞ্চটো আজিকালি ছোৱালীৰ কাৰণেতো আৰু ইম্পৰ্টেণ্ট
অঁ এইটোৱে ইম্পৰ্টেণ্ট ক'ব গ'লে
ঘটনা হৈ আছে বা কিবা এইবোৰৰ কাৰণে মানে যেতিয়াই ইচ্ছা জান তে তেতিয়াই জাগাটো এৰি দিব পাৰি যদি তোমাৰ কাৰণে বেয়া হয় সেইটোৰ কাৰণে পইচা বহুত ইম্পৰ্টেণ্ট পইচাৰ কাৰণে চাকৰি ইম্পৰ্টেণ্ট তেনেকুৱা হৈ যায় বহুত ইম্পৰ্টেণ্ট হয় পঢ়া শুনা থকাটো ছোৱালী ছোৱালী ছোৱালী এটাৰ বহুত ইম্পৰ্টেণ্ট মানে গহনা তাইপ হৈ গৈছে আাজি কালি আগতে যেনেকে লাষ্ট লাষ্ট ছোৱালী হত ছোৱালীৰ গহনা আছিল এতিয়া মানে পঢ়া শুনা হৈ গৈছে আমাৰ গহনা
সেইটোৱে এতিয়া দেশটো আগত বাঢ়িছে এতিয়া আমিও আগবাঢ়িব লাগিব
উম উম বাকী আৰু তোমাৰ এইফালেতো নৰ্মেল যদি এইখিনি কথা ক'ব যাওঁ দে শৰ কথাৰ ভিতৰত যদি ক'ব যাওঁ আৰু পেট্ৰলৰ দামটো বাঢ়িছে ইথানলে এইবোৰ সেই কৰি গাড়ী চাড়ী বেয়া কৰিলে জানানে এইবোৰৰ কথা শুনিছানে বহুত বেয়া লাগে আমাৰ তুমি এই ইয়াতে স্কুটি পাইছিলা সেইত
ছিলো আছে স্কুটি
অঁ মোৰো আছে মই নিজেও স্কুটি চলাওঁ ন সেইখন স্কুটি লৈ লৈ যাওঁ এই মানে এতিয়া মানে তেল ইমান দাম বাঢ়িছে তেলৰ বাপৰে
অ তেলৰ দাম বাঢ়িছে ইফালে চিলিণ্ডাৰৰ দামৌ বাঢ়িছে
উম মানুহে গভমেণ্টোকে বহুত বেয়া কৰিলে দেই আমাৰ লগত মানুহবোৰৰ লগত নৰ্মেল মানু
মানুহবোৰৰ কাৰণে আজিকালি বহুত আচ আছনি ওলাইছে হয় বাৰু কিন্তু এইবোৰৰো দাম বহুত বঢ়াই দিছে
হা
এইটো আৰু অসুবিধা চবফালেই।
আঁচনি দি থাকিলে কি হ'ব আৰু আঁচনিৰচোন ইমান এটা লাভে নাপাওঁ জেনেৰেল বোলে ইমান লাভ নাপায় তুমি জেনেৰেল আমি বাৰু এইটো কাষ্টৰ মানুহটো এইটো প্ৰব্লেম হৈ যায় আমি নাপাওঁ ইমান লাভ
সেইটোৱে হয়
এক ছেকেণ্ড ৰবা কোৱা আৰু তোমাৰ আৰু কি কি আছে লাইফত কি কি হবিছ কি কি তোমাৰ হবি কি আছে? হেল্ল'! শুনি আছা? হেল্ল'!
মোৰ হ-বি, মোৰ হবি গই গাই
হা হা! শুনা পাইছা? হেল্ল'! হেল্ল'!